হেল্ল'
হেল্ল'
অ কি খবৰ?
হেল্ল'
হেল্ল'
অ কোৱা।
অ কি খবৰ, মোৰো দিয়া ভালেই।
অ অ এয়া মই অলপ ওলাই আহিছো এনে।
অ যিহে গৰম পেলাইছে ঘৰৰ পৰা ওলাব পৰা নাই তুমি আক
অ সেই নাই মোৰ ডিউটি আছিলে মই ডিউটিত আহিছো।
অ অ ডিউটি এয়া কি ক'ত দি কি ক'ত কৰা?
মই এতিয়া তোমাৰ হেৰি অলপমান ডিফেন্সৰ ফালে আছো আৰু।
অ অ অ এতিয়া বাকী ভাত চাত খালা?
বাকী ভাত চাত খালো, তুমি খালা?
ময়ো খালো দিয়া, এই এইটো- বাকী এইবাৰ ছামাৰ ভেকেশ্যনত ক'ৰবাত যোৱা প্লেন কৰা নাই?
এইবাৰ চামাৰ ভিকেশ্যনত মে বি মই তোমাৰ টিপিৰ ফালে যাম।
টি পি ন'। অ' মই তাকে ভাবিছো আমাৰ গ্ৰুপ এটা ওলাই আছে এই এইফালে টাৱাঙলৈ যোৱা। কিন্তু এতিয়ালৈকে ফিক্স হোৱা নাই আৰু তেনেকে। চাৰিটা পাঁচ মান পাঁচটা মানৰ মানে গ্ৰুপ এ যদি মানে ফিক্স চিক্স হয় মানে চবে যদি ফ্ৰী চি হয় তেতিয়া যাম আৰু। এতিয়া আমি মানে এতিয়া তোমালোকৰ বাৰু ডিউটি আছে, আমাৰতো এতিয়া কলেজ হে। আমি এতিয়া আ কলেজৰ মানে ছুটিবিলাক এক্সাম হৈ আছে যে।
অ'
মোৰ লগৰকেইটা তেনেকৈ এতিয়া যাবই নোৱাৰি।
অ'
যদি ভাল কৈ যাব পাৰো, টাইম চাইম চবৰ
ওলাবা একেলগে যাম।
উম, পাৰি পাৰি।
ক'ত যাম বুলি ভাবিছা?
আমিতো তেনেকুৱা কাৰখন বুক কৰিলেই হ'ল এনেও তোমাৰ স্কুটি লৈতো কোনো নাযায়। কিয় এই তোমাৰ আমাৰ এটা আছে মানে গাড়ী, তোমাৰ কাৰখন বাপেকৰ। তোমাৰ সেইখন মানে তোমাৰ তেল চেল ভৰালে সেইখনতে যাব পাৰি।
অ' আচ্ছা।
নাই তোমাৰ গাৰ্লছো থাকিব।
অ'
সেইটোৱে বাকী এতিয়া কি কৰি
কেই তাৰিখ মানে যাম বুলি ভাবিলা।
জুলাই তোমাৰ দশ, বাৰ মানে যাম। দশ তাৰিখ, বাৰ তাৰিখ মানে।
অ', বাকী তোমাৰ ঘৰত ভাল?
ঘৰত ভালেই দিয়া। তোমাৰ ঘৰত?
আচ্ছা, অ' ভালে ভালে ভালে।
অ' তোমাৰ ঘৰত এনে কোন কোন আছে?
আমাৰ ঘৰত এনেই মই আৰু মা-দেউতা।
অ', মোৰ মা, দেউতা আৰু বা আৰু মই।
অ' বাকী বাই পঢ়ি আছেনে?
বা এতিয়া তোমাৰ নাৰ্ছিং কৰি আছে।
অ' অ'
এই এইটো এই সোমাইছে নতুন নিউ জইনিং। তোমাৰ এই এইটো বছৰতে আৰু দুহেজাৰ সাত ছাব্বিছত জুলাই মাহত সোমাই কি জুলাইহে, জানুৱাৰী।
অ' অ'
বাকী কোৱা?
বাকী তাকে ভাবিছো, টিপিৰ ফালে যাম বুলি। আহ, বেছি দিনৰ কাৰণে
বেছি দিনৰ কাৰণেতো সম্ভৱ, তেনেকুৱা নহ'ব। দুদিন মান তেনেকুৱা ধৰি লোৱা আজি গ'লা, তুমি তাত এদিন বা দেৰ দিন থাকিলা গুচি আহিলা। তেনেকে মানে আমাৰ তেনেকুৱা মানে আমাৰ বেলেগ ভাড়াও নহয় যে, লগৰটো বাপেকৰ গাড়ী। এতিয়া ইমান ৰিক্সত দি নপঠিয়াই মানে দুদিনৰ কাৰণে দি পথিয়াইটো বেলেগ কথা। এতিয়া
অ' দুদিন মানৰ কাৰণে যাব পাৰি।
হয়। তেনেকুৱা পাই মানে বেছি এদিন কৰি থাকিলে আকৌ বাপেকে পাছত কব যে, তহঁতে কিয় ইমান দেৰি কৰি, ইমান দিন কৰিছ, এনেকুৱা কিবা কব আও।
অ', অ'।
এনেই বাও কেছ নাই বেলেগ।
অ'।
তাকে এতিয়া আ, আমি ভাবি আছো মানে তোমাৰ আ' টিপিলেতো ধৰি লওঁ, এতিয়া আমি যাওঁ বুলি এতিয়া তুমিও ক'লে টিপিলে। আমি ধৰি লোৱা টাৱাং যোৱা কথা আছিলে। এতিয়া মানে। মা মই কোৱা, তোমাৰ আগতে কৈছো যে ফিক্স হোৱা নাই, যে আমি যাবও পাৰো ন বেলেগকতো যাব পাৰো। এতিয়া মানে যতেই পাওঁ, ততেই যাওঁ আৰু মানে সেইটোৱে।
আমিতো টিপিত সোমাই পেলাই, টাৱাংৰ ফালে যাব পাৰিম।
অ, তেনেকুৱাও পাৰি। কিন্তু এতিয়া
অ, তাৰপিছত টিপিত ধৰা, টিপিত ধৰা এদিন থাকিলো। তেতিয়া টাৱাঙৰফালে গুচি যাম।
তেনেকুৱা তাত আকৌ পাছ চাছ লাগে নেকি? তোমাৰ টিপিলে, টিপিত পাছ লাগে নেকি ন?
অ, টিপি ফালে সোমাওঁতে তোমাৰ পাছ লাগে আৰু।
অ, পাছটো আকৌ বনাব লাগিব আগতেই। তাত আকৌ, তাত গৈ পেলাই বনাব গ'লে মানে এঘণ্টা, ডেৰ ঘণ্টা এনেই গুচি যাব।
ইয়াৰ পাই বনাই লৈ যাম।
ইয়াৰ পাই বনাই লৈ যাব লাগিব। অনলাইন ইয়াতে পাৰিবা কৰিবলে, ইয়াতে কৰি লম।
এনে, আমি ৰখি আছো ইয়াতে। কোৱা?
অ, বাকী এই এইটো কি ডিউটিলে গৈছাইনে, নে তোমাৰ ছুটি হ'ল?
নাই, ডিউটিলে আহিছোহে এই মাত্ৰ।
অ', অ', আহিছেহে। বাকী এতিয়া নাইটলেকে আছে, নাইট, গোটেইটো নে? নে
নাই, নাই, নাই, তোমাৰ ছটা মানলে, চাৰে ছটালেকে আছে।
চাৰে ছটা, অ' ইভিনিং ডিউটি মানে ন? ইভিনিংয়ে আও। এতিয়া কি, কিমা এনে তোমাৰ মানে চেলাৰিটো এনে কিমান মানকে দিয়ে?
তেনেকে উম', তোৰ তোমাৰ পাৰ্টটাইম টাইপ আৰু। যেনেকে, মেক্সিমাম মানে তোমাৰ ওৱান থাউজেণ্ড, টু থাউজেণ্ড মান হয় আৰু।
অ', দিনৰ হিচাপত ঠিকেই। অ', এই অ', দিনত ন'? এদিনৰ কাৰণে, তেনেহলে ভালে উম', উম'। ভালেই দেখোন, হাজাৰ টকা দিনে আও কি লাগে।
তোমাৰ, উম' কোৱা, সদায় মানে আমাৰটো পাৰ্টটাইপ ন', সদায় নহ আৰু যেতিয়া ডিউটি পৰে তেতিয়া।
আমাৰো বাৰু তেনেকুৱা নাই একো, আমাৰ চাইড ইনকাম বুলিবলে আৰু এটাই আছে আৰু এয়া।
অ', অ'।
বাকী এতিয়া, ভাবিছো তাকে মানে নতুন তোমাৰ কিবা এটা কৰি থাকে কওঁ। এতিয়া কলেজৰ লগত তোমাৰ বাবু আঁচনি যিমান সোমাই আৰু হাজাৰ টকা সেইটো দিতো গোটেই মাহটো নচলে।
উম, উম।
বাকী তোমাৰ মানে চাইড ইনকাম উলিয়াবলৈ তোমাৰ ধৰি লোৱা এয়া এই কাম এতাত সোমাইছো।
অ'।
এতিয়া মানে মাহে ইমান দিয়া নাই তোমাৰ এইয়া এই কিমানকে দি আছে। ছশ কি দিনে ছশকে। তোমাৰ এইয়া ই উম এইগাল যে হেৰি ডকুমেণ্টচ ভেৰিফাই কৰিব লাগে যে।
অ', অ'।
এই সেইবিলাকত। তোমাৰ দিনটো তুমি জেইখন ভেৰিফাই কৰিব পাৰা সিমান তুমি পাবা। ছশতকৈ মানে বেছিকৈও পাৰি তুমি যদি সোমাবও পাৰা সোমাব পাৰা।
অ', অ'।
এতিয়া তোমাৰ কেইটা বাজিলে? চাৰিটা বাজিলেই আজি, যি ৰ'দ দিছে বা টেকটেকীয়াকে ব্ৰাইটনেচ ফুল কৰি থৈছে আজি।
তাকে বহুত গৰম লাগিছে এতিয়া কেনেকে ডিউটি কৰো ভাবি আছো।
তাকে এই এ ক ফেন এখন লগাই লোৱা সৰু।
নাই ইয়াতে ফেন-চেন লগাৱ নিদিয়ে নহয় তেনেকে।
হাততে এই লগোৱাই ফেনখন এইখন লগোৱাই লৈ লোৱা।
অ', ন'!
সেইখন লৈ ল'লে ভাল পাবা।
পাৰি পাৰি।
এনেই এতিয়াতো আজি আজি দিনডালতো গ'লেই আজি দিনডাল এনেকৈয়ে আৰু দিনটো লাহে ধীৰে গৈয়ে আছে গৈ আছে গৰমত বাকী কাম বনটো নাই।
অ', অ', কালি কলেজ আছে তোমাৰ?
কালি নাই তোমাৰ এই এক্জাম কালি নাই। একজাম আহ
আচ্চছা।
থাৰ্ড চেমাৰ একযাম হৈ আছিলে।
অ', অ', পৰহি আছে নেকি একজাম?
অ', অ'।
আত্ছা।
বাকী তুমি কিহ লৈকে পঢ়া?
মই বৰ্তমানৰ এতিয়া ছেকেণ্ড ইয়েৰ পঢ়ি আছো।
ছেকেণ্ড ইয়েৰ ন?
অ'।
উম দিয়া ভালকৈ পঢ়া এইবাৰ। মই তোমাৰ বি এ থাৰ্ড চেম।
আচ্ছা আচ্ছা আচ্চা।
উম এ এইটো এইবাৰ ছেকেণ্ড ইয়েৰত কি কি চাবজেক্ট ললা? বেছি মানে ইজি ইজি চাবজেক্টে লৈছা চাগে?
অ' আৰ্চৰে হয় ইজিয়ে আছে।
কি চাবজেক্ট?
চাবজেক্ট কেইটা তোমাৰ অ পলিটিকেল, জিওগ্ৰাফী আৰু ইডুকেশ্যন আছামিছ, ইংলিছ আৰু বিহু। উম।
বিহুটো বাৰু মই নল'লো বাৰু মই তোমাৰ আমাৰ কলেজত আছিলে স্কুলত আছিলে।
অ' অ'।
নল'লো বিহুতো কি সহজ চাবজেক্ট নে?
বিহু তোমাৰ চেভেন্টি মাৰ্ক্চৰ প্ৰেকটিকেল থাকে থাৰ্টি মাৰ্ক্চৰ থিয়ৰী থাকে।
কি কোৱা মই নাজানো বে।
অ'।
মই আই টি টোতহে আছেল বুলি জানো
নাই নাই বিহু তোমাৰ চেভেন্টি মাৰ্কৰ প্ৰেক্টিকেল মানে বিহু তুমি নাচিবা লাগিব প্ৰেকটিকেলত আৰু লৰাবিলাকে মানে ছোৱালী বিলাকে নাচিব লাগে লৰা বিলাকে ঢোল বজাব লাগে।
অ অ মই আমি নাচিব লাগে নেকি? মানে তোমাক কি? ঢোল বজাই দেখালেই হ'ল মানে যোনে ঢোল বজাব জানে সি মানে বিহু এইটো ললে ল'ব পাৰি আৰু।
অ' মানে জান নাজানা লগত কথা নাই তুমি ধৰা ঢোল বজাব নাজানা তুমি তেতিয়া গান এটা গাই দিলে হ'ল বিহুৰ। বিহুৰ নাম এটা গাই দিলা ধৰা হৈ গ'ল সেইটোয়ে প্ৰেক্টিকেল আৰু। চেভেনটি মাৰ্কচ তাতে পাই যাবা তোমি।
উম আমাৰ জঅ'গ্ৰাফী ললো মই। তোমাৰ একজামত যি টান আহিছিলে আমাৰ বছৰত।
অ জিঅ'গ্ৰাফি মোৰো আছে বাৰু উম ফাষ্ট ইয়েৰত বাৰু ইমান তেনেকে হাৰ্ট পোৱা নাছিলো এতিয়া ছেকেণ্ড ইয়েৰত হে
মই তোমাৰ আকৌ হিষ্ট্ৰি আছিলে আকৌ এইফালে হিষ্ট্ৰি আছিলে। মানে তোমাৰ চব ফালে মানে বনাই লিখায়ে।
অ' মইতো বনাই লিখো মই নিজে মানে মুখস্থ কৰি মই কেতিয়াও নাযাও বনাই লিখো।
অ' মোখষ্ট নকৰিবা বনাই লিখিবা যিমান পাৰে কিয়নো এইটোতকৈ মানে ভাল নাই কিয় কও হিষ্ট্ৰীটো নল'লা ভাল কামেই কৰিলা।
মানে একচোৱেলি তোমাৰ বনাই লিখাৰ যোনটো টেকনিক সেই টেকনিকটো মানে চবৰ তাত নাথাকে।
হেল্ল'।
যোনটো বনাই লিখে মানুহে
অ'। নাথাকে নাথাকে হয় হয় কথাটো বাৰু হয়।
কোনোৱে বেছিভাগে তোমাৰ মুখস্হ কৰি যায়।
মুখস্থ কৰা গোতেইখিনি পোৱালিতটো নোৱাৰেগে লাষ্টত গৈ তাত গৈ ভয়তে কিছুমানটো ভয়তে পাহৰি যাব। এতিয়া ধৰি লও যোনেই এতিয়া বনাব জানে সি ধৰি লৱা প্ৰশ্নটো চাই অকণ হ'লেতো নলেজ থাকিব যে মই কেনেকৈ প্ৰশ্নটো বনাম কেনেকে উত্তৰটো এনচাৰটো লিখিম এতিয়া মুখস্থ কৰি লৈ যোৱা সটো মানে সি পাহৰাতে ভয়তে নহয় কিবা এটাটো কৰি পেলাই সি পাহৰা মানে কিবা হৈ যাব তা
আৰু এবাৰ মুখস্থতটো ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে মানে তুমি বনাই লিখিব অকন হাৰ্ট হৈ যায়
অ হাৰ্ট হৈ যায় অ বাকী তোমাৰ যদি বনাবলৈ আৰু আৰু ইজি বনাবলৈ ইজি পালেতো তুমি ধুনীয়াকৈ মানে মেইন, মেইন পইণ্ট কেইটা লিখিলে তুমি শৰ্টতো লিখি দিব পাৰা। যদি টপিক কেইটা যদি ভালকৈ তুমি পঢ়ি থোৱা চাগে পইণ্ট দি লিখিব, আজাকালি মানে বেছি ভাগ তোমাৰ বহলাই লিখি লাভ নাই পইণ্ট দি লিখিলে মানে বেছি নম্বৰ পাই আৰু, ধৰি লোৱা এটা এটা কুৱেশ্যনত তোমাৰ পাঁচ নম্বৰ আছে তুমি এই পাঁচটা পেষ্ট লিখিব নালাগে, পাঁচটা তুমি লাইন লিখি দিয়া, সেই লাইন কেইটা তুমি যদি ৱৰ্ড কেইটা পুৰা মানে ভাল ভাল ৱৰ্ড দি লিখা
অ'।
মানে নম্বৰ এটা ধুনীয়া পাবা, পাঁচ নম্বৰ ভিতৰত তুমি মানে পাচে পাবাও পাৰা নহয় হেণ্ড ৰাইটিঙতো কিছুমানে কাটে, কেতিয়াবা কাটেটো।
অ', অ'।
বাকীতো এনেই চবেই পায়েই ভাল নম্বৰে পায়, তেনেকুৱা পইণ্টত লিখিলে মানে।
অ', অ'।
দে এইবাৰ, মই তোমাৰ এতিয়াতো বয়সতটো হৈছেই, মই তোমাৰ এবাৰ এডিয়াৰি দিছো।
অ'।
এতিয়া এই ফৰ্ড গ্যেড, ফৰ্থ গ্যেডত পালেটো ভালেই। এই কুৱেশ্যন বিলাক বহুত টাফ আহে অ' বা এই এইটো ৰিজনিং অংক মোৰ অংকটো মানে মাথা ঘুৰি যায়, অকমান আগতে ভাল ভাল আছিলে অংকটো হাত সাৰিছিলে তোমাৰ ট্ৰইনৰ পৰা, তাৰপিছত এতিয়া অংক পাই গলো, যেন তেনে কৰি আছো আৰু যদি বাকি ভাল হয়, উম এইবাৰ ওলাই যাব লাগে, কাতফ বহুত মাৰে যে আমাৰ
উম তোমাৰ এডুকেশনতো মেথছ আছে নহ?
উম, উম। এডুকেশ্যনতো মই নললো বাৰু, তুমাৰ এই যেতিয়া তোমাৰ ধৰি লোৱা কাট অফ যে গোটেই বছৰে বছৰে মানে তোমাৰ দছ নে কিমানকে বাঢ়ি আছে প্ৰতি বছৰে। এডিয়াৰী‌ত, এই এইটো বাৰলে চাগে সম্ভৱ এশ বিশ মান মাৰিব, তোমালোকৰ বাৰলেতো আছে আৰু এশ ত্ৰিশ মান মাৰিব।
অ', অ'।
আমাৰ বাৰত এতিয়া এশ বিশ মান মাৰিগৈ ছাগে, এশ বিশ, এশ দছ।
অ', অ', অ'।
তেতিয়া ভাল হ'ব যদি ভাল হয়, তেতিয়া চাকৰি এটা পাক্কা বুলি গম পাম আৰু, এনেই